কক।
কৰি আছিলা তুমি?
এয়া এনেই আছো,
অ দুপৰীয়া কি আজি ক্লাছ হল অনলাইন ক্লাছ হল তোমাৰ?
অ অনলাইন ক্লাছ হৈ আছে বাৰু মই বেছিকে ৰেকৰ্ডে কৰো।
অও
উম, ৰবচোন এক ছেকেণ্ড, অলপ ৰব।
তোমাৰ ক্লাছ বিলাক কেতিয়া আৰাম, কেতিয়াৰ পৰা আৰম্ভ হয় বা? হেল্ল' শুনিছানে তুমি? হেল্ল'
হেল্ল'।
অ শুনি পাইছানে?
অ শুনিছো কওক।
তোমাৰ কা-ক্লাছবিলাক কেতিয়াৰ পৰা আৰম্ভ হয়?
সেইটো বুলি নহয় মানে ক্লাছটো যেতিয়ায়ে চাৰ হতৰ যেতিয়া টাইমীংটো মিলে তেনকে ক্লাছ বিলাক হয়। অ নাই নাই, এনেই আছে বাৰু ডেৰটা পা হয় চাৰে তিনিটা পা হয়। উ, সেইখিনিয়ে আছে।
বাকী এ তোমাৰ কিমান দিন হ'ল বুলি ক'লা কচিংটো ল'ব? ক্লাচ বিলাক ল
কি কয়?
এই ক্লাছ বিলাক ল'ব কিমান দিন হ'ল তোমাৰ?
মই আ ক্লাছটো লোৱা, দিন হ'ল বাৰু দেই যোৱা বছৰ লৈছিলো।
অঁ, যোৱা বছৰ পৰা ন।
আগষ্ট, ছেপ্টেম্বৰ মানৰ পৰা লৈছোঁ।
অ তুমি টুৱেটি এ ফাইবতে ডিগ্ৰীয় তোমাৰ হৈছিল না।
অ ডিগ্ৰী ক্লিয়াৰ হ'ল।
মানে ডিগ্ৰী ক্লিয়াৰ হৱাৰ লগে লগে, ইয়াতে নাম লগাইছে
অ অ ডিগ্ৰী ক্লিয়াৰ কৰিয়ে লগে লগে নাম লগাইছো।
ভালে হৈছে, এ ডি আৰ ই কাৰণে প-প্ৰস্তু তি চলাই আছা নিকি লগত
এ ডি আৰ ই টো দিম বুলি ভাবিছো, এতিয়ালৈকে ভেকেঞ্চি ওলোৱা নাই।
অঁ অঁ। উম। ভালে মানে, গটেইখিনি মানে সম্পূৰ্ণ কৰিলে জ্ঞানখিনি ললে ক'ৰবাত নহয় ক'ৰবাত হবয়ে। এডাল ল-লগত মানে পিছত থাকিলে মানে হোৱাটো অকণমান টান হয় আৰু হা স-সকলোবিলাক বস্তুৱে অকল অকণমান মানে, কনচেপ্টবিলাক পঢ়ি চাবা জ্ঞানখিনি লৈ লবা তেতিয়াহলে তুমিতো কিমান টান এটা চাকৰি এটা লওঁতে কৱা দুহাজাৰ আ ভেকেঞ্চি ওলাব এ ডি আৰ ইত, তেনেকে ক'লে হা।
এইবাৰ
আ এ ডি আৰ ইত দুহেজাৰ ল'ব নিকি নতুন চা কৰি ল'ব
উম উম গম পাইছো বাৰু সেইটোলৈকে ৰৈ আছোঁ
সেইটোৰো প্ৰস্তুতি চলাই আছে না এ ডি আৰ ৰিৰ।
অ অ চলাই আছোঁ।
উম এইটো দিবা। এ পি এছ চি পৰীক্ষাও দিছোঁ আৰু এ ডি আৰ ই পৰীক্ষাও দিছোঁ হা। মই দটা পৰীক্ষা দি চাইছোঁ নহয় মানে শেষত যায় যায় একে সমানে টান হয়। কিন্তু এ পি এছ চিৰ নামটো অকণমান বেছি কিন্তু বস্ত বস্তুবিলাক যাই যায় একেই হয় শেষত যাই যায় যায়।
হয় বাৰু
উম তুমি আহ কি ভাড়াঘৰত থকা নহয় জানো?
মই বৰ্তমান তো গুৱাহাটীত নাথাকো।
বৰ্তমান ক'ত আছে এতিয়া?
মই বৰ্তমান এতিয়া নি ঘৰত আছোঁ।
গপোৰ।
উম গপোৰত আছিলো এতিয়া মই মাহীহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছোঁ।
কতনো মাহীহঁতৰ ঘৰ?
নগাঁও।
অ আচ্ছা আচ্ছা মই ভাবিছো গুৱাহাটীত থাকো বৌলাও
মই ভাবি আছোঁ তুমি গুৱাহাটীতে আছা নেকি তেনেকে ভাবি আছিলোঁ আও।
অ এতিয়া মই গুৱাহাটীতে আছোঁ মানে, এতিয়া আকৌ মই নগাঁৱৰ পৰা কালি গুৱাহাটীলৈ আহিলোঁ।
অ।
কিন্তু মই এতিয়া বৰ্তমান গুৱাহাটীত ক'তো ৰুম লোৱা নাই মই ৰিলেটিভ ঘৰত আছোঁ।
অ আচ্ছা আচ্ছা
এ ফুৰিবলৈহে আহিছিলোঁ বাৰু বাৰ্থডে এটা আছিলে।
অ নগত মই গৈছিলোঁ। নগাঁৱ মহা মৃত্যুঞ্জয় মন্দিৰ আৰু শংকৰদেৱৰ বৰদোৱা থান এইবিলাক মই চাইছো বাৰু।
উম মই মই মৃত- মৃত্যুঞ্জয় মন্দিৰলৈ গৈছো বৰ কিন্তু বৰদোৱালৈ যোৱা নাই।
অ বৰদোৱালে যাবা তাতে
জুবিন ক্ষেত্ৰলৈও যাম বুলি ভাবি থকা হৈছ। যে অহা যোৱা কৰোতে দেখি থকা হৈছে যদিও যোৱাহে হোৱা নাই।
ময়ো যাম যাম বুলি ভাবি আছো সোণাপুৰত মই যাব পৰা নাই ৰবা। জুবিন ক্ষেত্ৰ লে
আমাৰ দেউতাহত সিদিনাখন সোমাই গ'ল মইে মোৰহে। এতিয়ালৈকে সেইটো ভাগ্য হোৱা নাই। এনেও ভগৱানে মাতিলেহে যাব পাৰি ন।
সেইটো হয়। মানুহৰ যাৰ যেতিয়া ভাগ্য থাকে তেতিয়া হে যাব পাৰি।
উম', ভগৱানৰ ওচৰলে ভগৱানে নিজে মাতিব লাগিব।
সেইটো হয়। তুমি গুৱাহাটীত যদি আছা কামাখ্যা মন্দিৰত যে, অম্বুবাচী মেলা গম পাইছাই তাতে।
অ'অ, কালিৰ পৰা চ আজিৰ পৰা চলিছে।
ভিৰ হয় মানুহৰ। যাব নোৱাৰা তাতে হয়, হয় ছোৱালী চেফ নহয়। অমেনৰ কাৰণে চেভ নহয়, এইটো হয়।
তাকে।
মামা ম দেউতাই গৈছিলে, দুবাৰমান গৈছিলে তাতে। অ', কিন্তু ক'লেকে বহুত লেতেৰা পৰিৱেশ। তাতে লেতেৰা হৈ থাকে মানে কৰ-কৰ মানুহ আহে ঠিক নাই না হা
উম', অঘৰিবিলাকো আহে।
অ'। মানে লেতেৰা পৰিৱেশ। মানে, কিন্তু তাৰে মাজতে ভাল লাগে মানে বহুত কিবা-কিবি আৰু মানে মানুহ সম-সমাগম বহুত হয়তো হা মানে পৰিৱেশটো চাফা হলে আৰু বেছি ভাল লাগিলে হয়, তেনেকে কৈছিল দে তাই দুইবাৰ গৈছিলে তাতে। মই যোৱা নাই। মই যাম বুলি ভাবো মানে লগৰ বিলাকে কয়, যাব নালাগে তাতে ইমান লেতেৰা পৰিবেশ ক'ত থাকিবি কি কৰিবি হা, হম'। আৰু খোজ কাঢ়ি খোজ কাঢ়ি যাব লাগে। লাগে মেন ৰদৰ পৰা। চলে। কিন্তু বৰ্তমান গাড়ীও নচলে নহয়, এইকেইদিন মেলাৰ কেইদিন।
আপুনিতটো বৰপেটা ন?
হয় বৰপেটা।
সৰ্থেবাৰী কিমান দূৰ?
অ' সৰ্থেবাৰী যিমান দূৰ বৰপেটা সিমান দূৰ আধা ঘন্টা লাগে। আমি,
নহয়, নহয় সেইটো কথা সোধা নাই। সৰ্থেবাৰী আপোনালোকৰ পৰা কিমান দূৰ?
ৰাস্তা।
বেছি দূৰ নহয়।
বেছি দূৰ নহয়। আমি সৰ্থেবাৰী আৰু বৰপেটাৰ মাজতে থাকো।
হা'।
আমি ৰ মোৰ ঘৰ সৰ্থেবাৰী আৰু বৰপেটাৰ মাজতেই।
অ'অ, সৰ্থেবাৰীৰ মানে মোৰ বহুত চিনাকি আছে।
হয় নেকি?
আহ।
সৰ্থেবাৰী মানুহখিনি ভাল কিন্তু বৰপেটাত মই সৰ্থেবাৰীৰ মানুহখিনিক বেছি হেল্পফুল যেন পাওঁ।
অহ।
সৰ্থেবাৰী মানু
সেইটো বাৰু সচা কথা সৰ্থেবাৰী মানুহখিনি বহুত ভাল।
হয়-হয় হেল্পফুল।
মোৰ ফ্ৰেণ্ড কেইজনমান আছে তাতে।
ত সেইকাৰণে বিখ্যাত নহয়?
অ সৰ্থেবাৰী। উম।
কিন্তু একদম-একদম পিয়ৰ কাঁহৰ বাচন পায়, কিন্তু বেয়া লাগে দুখৰ কথা যিখিনি মানুহে বনাই মানে যিখিনি লেবাৰ হা। সিহঁত মানুহখিনি এতিয়াও দুখীয়া। ধনী নহয় কিবাকে মানে খাই লৈ জীয়াই থকাৰ নিচিনা মানে কাহৰ যি যিয়ে মানে বিজনেছ কৰে সিহঁত মানে বহুত ধনী। হা সেইতৰ ঘৰত বিল্ডং টকাই টকা কিন্তু যিবিলাকে বনায় সেই মানুহখিনি কিন্তু বহুত দুখীয়া আক। মানে মাজৰ মানুহে মানে পইচাটো লাগ
হয় গৈ অহ। নোযোৱা
ভাত তো খায় তেনে মানে দোকানত তাতে বুজি পাইছানে? হা কিন্তু তুমি যেতিয়া দোকান এটাতে কি তুমি যেতিয়া দোকানিৰ তাতে কিনিব যাব তেতিয়া কিন্তু তুমি বহুত বেছি দামত কিনিব লাগে, মানে তেনেকুৱা হয়। মানে এই দোকানী কেইটাই মানে বহুত মানে লাভ খাই সিহঁত বহুত ধনী, তেনেকুৱা। মই এদিন মানুহ এঘৰ তাতে গ'লোঁ যাওঁতে মানে মোক তেনেকৈ ক'লে আমি এনেই ইমান কষ্ট কৰি বনাই আছোঁ কিন্তু আমাৰ পইচা নাই। এই মাজৰ মানুহে খাই থৈ দিয়ে তেনেকে কৈছিলে।
উ সকলোতে সেইবিলাক থাকে। কে ন মাজৰ পাৰ্টি?
হয়-হয় আৰু তেওঁলোকৰ মানে তেওঁলোকে ক'লে মানে কিমান পুৰুষৰ আগৰ পৰা মানে এই কামটো কৰিছে তেওঁলোকে নিজে নাজানে একদম পূৰ্বপুৰুষৰ পৰা চলি আছে হা, তেনেকুৱা কৈ। কি মোৰ আজো ককাৰ দিনৰ পৰাই মানে তাত-তাতকৈ বা তাতকৈ আগৰ পৰাই মানে এই কামটো চলাই আছে, ইমান বছৰ আগৰ মানে এইটো মানে সিহঁতে জন্মৰ পৰাই এইবিলাক দেখি আছে তেনেকৈ কৈছিলে মোক।
উম।
উম সৰ্থেবাৰীতো সেইকাৰণে বিখ্যাত আহ গোটেই অল অসমে জানেই আৰু সৰ্থেবৰেী কাপিতল বুলি কলে সৰ্থেবৰি আগতে আহে।
আচ্ছা অহ। আমিও বাৰু সৰুৰ পৰা সত্যবাহিক কথা পঢ়িয়ে আহিছো।
উম কিতাপত-কিতাপত থাকে ন? এইটো কিতাপ পত্ৰ আছে। উ তোমাৰ সৰ্থেবাৰী পাৰ হলে, এ তোমাৰ টিহু পাই। হ আৰু সেই, আৰু সৰ্থেবাৰীৰ পৰা দুটাত আছে। এটা ৰাস্তাতে গলে টিহু পাবা, এটা ৰাস্তা গলে পাঠশালা পাবা।
অঁ।
সৰ্থেবাৰীৰ পৰা আহ সমানে আধা ঘন্টাৰে দূৰ হয়, টিহু আধা ঘন্টা হয়, সেইফালে পাঠশালাও আধা ঘন্টা মানে লাগে।
কাঁহৰ বাচন আৰু শুৱালকুছি। কাপোৰ অ ন?
হয় হয় হয়।
বহুত ফেমাছ।
অঁ মই শুৱালকুছিতো গৈছো, শুৱালকুছিত দেখিছো।
মই কলকো নাই যোৱা, মই নলবাৰীলৈহে গৈছো।
অঁ নলবাৰীত তেনেকুৱা স্পেচিয়েলি একো তেনেকৈ নবনাই হা। কিন্তু নলবে টাউন খন ভাল আৰু বহুত পুৰণা টাউন ব্ৰিটিছৰ দিনৰে - লে টাউন। নলৱে টাউনখন ব্ৰিটিছত দিনৰ পৰাই থাকা, টাউন পুৰণা টাউন। নলবে টাউনখন। ব্ৰিটিছৰ দিনৰেটো নলবাৰী তাউনখন। ব্ৰিটিছে নিজে, ব্ৰিটিছে নিজে গঢ় দি গৈছিলে, নলবাৰী টাউনখন। শুনিছানে?